হেল্ল'
অ', কি কৰিছ?
এয়া এনে।
এনে বহি আছো নেটৱৰ্ক নাই নি।
আছে আছে।
অ অ', অ শুনিছো ভাত পানী খালি নাই।
ভাত মানে নাই বনোৱাই নাই অ', বনাই আছে তাৰমানে খামহে আৰু অকমান পাছতে
উম উম কিহে বনাইছে।
ভাত মাছ আছিলে মাগুৰ মাছ। তাৰপিছত শিঙি মাছ সেয়া জা লত লগা ৰিং পাপৰ বনাইছে নাই
আমাৰ বনাইছে জানো মাছ আছে বাৰু আৰু কি বনাই জানো
উম উম তাকে মা হত ঘৰতে আছে নে?
ঘৰতে আছে সেই আজি কঠিয়া তুলিছিলে বাউ অকমান।
অ' অ।
আজি ৰ'দডাল যিহে দিছে ইমান গৰম দিছে পথাৰত মানুহ থাকিবই নোৱাৰি।
সেয়া আক মানুহবোৰৰ কষ্ট হৈছে আৰু দেই পথাৰত।
তাকে বতৰ একেবাৰে। সেইকেইদিনটো ভাল দিছে তা পা আকৌ বৰষুণ দিলেও একেবাৰে বৰষুণ দিয়ে ৰ'দ দিলেও একবাৰে ৰ'দে দি থাকে।
উম', তাকে সেইটোয়ে বেয়া আকৌ এতিয়া
বতৰৰ মানে মহিমা বুজিয়েই নেপায়।
উম এতিয়া ৰ অকমান
অ' তোমাৰ নেটৱৰ্কে নাই নিকি।
অ শুন না এটা হেল্ল'।
হেল্ল' অ এতিয়া শুনিছো অ',
অ', ক আমাক খুড়ী ছোৱালীজনীয়ে কান্দি আছে কান্দা ষ্টাইলটো শুনি মোৰ হাঁহি উঠিছে তাই। ভেকচন কান্দন দি আছে মানে তাই মানে ভালকে কান্দিলে তাৰ পিছত উঔ উঔ এনেকে কৰিছে
অ নকবি আউ নাই নাই ঘৰত আছে ঘৰত চিঞৰি আছে বাহিৰলে ওলাই পিনি দৰ্জা খন খুল খুলি খুলি চিঞৰিছিলে অ বৰ্ততা
জানো আনিবগে লাগে ৰাতিপুৱা আহিলে মোৰ লগত লগত মাহত নাছিলে তাইৰ লগতে তাপা ধুনীয়াকে শুই আছে পকাতে পৰি পৰি তাৰ পাছত কি হ'ল ৰাতিপুৱা আক বাবা গা ধুই আহিলে মানে আউ তাৰপিছত গাতে গা ধুবলে কৈ মানে নাই আহি আৰু গা ধুই আছে আউ ধুবলে আহিছ উম তে ৰখি দিয়া কাৰণে কৈছে গা ধু গা ধু কৈছে তা পা ধু আকৌ ধু কৈছে
উম, আজিকালি ল'ৰা -ছোৱালী বৰ টেঙৰ হৈছে।
তাকে তাৰপিছত গা গা ধোৱাৰ লগে লগে উহ কাপোৰ বুলি কৈছে একদম মনত। সলাইছে। এতিয়া কাপোন দিলো বুলি হে সলাবলে, দৌৰি গৈছে। ল'লে। মই চিঞৰিলো কাপোৰ দি থোৱা আছে শুনি দেখিছা নাই বুলি। তাৰপিছত- অহ, তাৰপিছত আকৌ চেন্দেল যোৰ আনিবলে দৌৰ মাৰিছিলে ভিতৰলে। তাৰপিছত- উম, মা চা মানে মাকৰ চাম্ৰাৰ চেন্দেলটোকেই সেই- চেণ্ডেল চিনাকি হৈছে নহয় তাইৰ।
হা, হা।
এ সৰুৰা
সেইবিলাক খুব আজিকালি হেৰি কৰে সিহঁতে।
উম, পৰহি আকৌ মাক হেৰি কৰিছে কাপোৰ আনি দিছে গা ধুই পিন্ধিবলৈ।
ইচ ৰাম!
উম‌, নকবি আৰ।
আমাৰজনীও একেবাৰে- আমাৰ জনী আকৌ আজি এই কি কয় এইটো আমাৰ ওচৰৰ হেৰি- বৌ ভাগৰ কেছুৱাতো ল'ব গৈছিলে আৰু তাৰপা- মই লৈ গ'লো আৰু মানুহ- চানুহ বাহিৰত নাই, তাই নাই বুলি ভাবিলে মাইনা নাই হেনো। যাওঁ বোলে মাইনা নাই ঘৰলে আহতে। তাৰপৰা এই বিচনাত শুই থকা দেখিলে আৰু। মাইনা শুই আহ বোলে তাৰপৰা সি গৈ পেলাই ল'লে আৰু অকমান। তাৰপা আকৌ দাদাই আহি- দাদাই তাইক হেৰি তই বেয়া যা ঘৰলে যাগে যা, তাৰপিছত সেই- তাইৰ আকৌ মূখ- চূক ফুলি গ'লগে আৰু।
উম, আমাৰ জনি কেচু। লাগিলে মানে কান্দি দেখাবা মুখখন উলৰাই দি পিনি তাৰপাছত চকীৰ তলত সোমাই পিনি নাই নাই। তাই নাই বুলি ক'ব।
সি মৰম কৰিছে একেবাৰে- কেঁচুৱাটোক একেবাৰে মৰমতে মানে তেনেকে হাতটো হেঁচি দিয়ে গে একেবাৰে।
আমাৰ সেইদিনা লৈ যাওঁতে তাইক তেনেকুৱা কৰিছে নহয়। চুলি -তুলি মানে চুলি চিঙি গৈছেগে। উম।
চুলিকেইডালত একদম কিজে হেৰি কৰিব!
মৰম কৰিছে, চোমা খাইছে, টানি টানি লৈছে তাইক, তাই ল'ব লাগে। তাৰপিছত ভনী ভনী ইমান জোৰে গৈছে। তাকে। তাই কান্দিয়ে আছে এতিয়াও উম, এতিয়াও কান্দিয়ে আছে।
উম। আমাৰ তো মাতবোৰ এতিয়া, মাতবোৰ এতিয়া হেৰিকে ফুটিছে যে।
উম, তাকে। নহলেও আকৌ থাকি ভাল নালাগে নহয়।
উম, সিহঁতৰ লগতে থাকি থাকি।
উম, সিহঁতৰ লগত খেলি খেলি অভ্যাস হৈ গৈছে, উম। তাকে। আমাৰ ভাত খাব হৈছে বাৰু খামে আৰু এতিয়া। এ দিনতোহে খোজকাাঢ়ি গ'লো অকমান ভাগৰ লাগিছে, ইমান গৰম ৰাম!
মাটি ৰুইছেনে কি?
নহয় এই তালৈ যে গৈছিলো মই, অকমান দূৰ খোজ কাঢ়ি গৈছিলো যে।
অ', খোজকাঢ়ি গৈছিলা মই আকৌ চাইকেল লৈ গৈছিলা বুলি হে ভাবিছিলো।
নাই খোজকাঢ়ি অকমান।
উম।
তাৰ পাছত সি আহিলে আৰু।
অ'।
ভাগৰো লাগিছে কিন্তু এতিয়া শুই দিলে টোপলি নাহে আৰু ইমান শুলেও গৰম যিহে ভিতৰত।
উম, ফেন নাই নি?
আছে আছে ফেন লাগি থাকে, আজি সিহঁতৰ ল'ৰাটো বাৰ্থডে নহয়।
অ'।
আজি তো ইহঁতৰ ল'ৰাটো বাৰ্থডে আছে। অ', ডাঙৰকে ডাঙৰকে নাই পতা হেৰি নাম গাব দিব বোলে ভকত মাতিব, ভকত সাতজন মান মাতি নাম গাব মোক কালি সি কৈ আছে। মোক কেক লাগিব কেক লাগিব বোলে কেক লৈ আহিবি, মই কেকটো দিব লাগে তাক।
পাতি থকা নহয় জানো সিহতি, অ', সেইকাৰ সেইকাৰণে পইচা বিচাৰিছিলে নেকি?
নহয় নহয়।
সি অথনি মানে সেই বেলেগৰ পৰা লৈ গ'ল সেইটো এতিয়া আকৌ পইচাটো লাগে বুলি কৈ দিলে ঘপকে।
আৰু ই-ইয়াৰ ভাগৰ খংটো ক'ম ন মানে ক'ম নহয় না বেছি খং যে। মানে ইও মানে অকমান হেৰী নিচিনা কাইলৈ পৰহিলৈ দিব মানে লগৰটোৱে। ল'গৰটোৰ সেই পইচা সোমাব। দুহেজাৰ তিনি হেজাৰ মান দিম বুলি কৈছে, দিয়ে দেই বহুত পইচা দিলে সি প প্ৰতি বাৰে চাকৰিত যোৱা পা পইচা সোমোৱা প্ৰতিয়ে তাক দিছিল।
সেই ইউ জানো ক'মতি সহায় কৰি থৈছে তাক।
সেইটোয়ে আকৌ সি সহায় কৰিছে কাৰণে এতিয়া সি তাক চাইছে ন'।
পাওঁতে চোন ই কিমান সহায় কৰে আগতে।
উম, চব মানুহকে তাক বুলি নহয় গোটেই ফোলা গোটেই তাৰ ল'ৰাখিনি গোটেইখিনিকে দিছে।
আমাৰ, আমাৰ এইখিনি সেই ল'ৰাটোক কিমান সহায় কৰি থৈছে এতিয়াচোন মানে সেই ল'ৰা কি কয় এইটো এতিয়া বাৰু হেৰি কৰে দেই নকৰা নহয়। ইমানো মানে হেৰি নকৰে চাগে দেই।
উম, এ
চাকৰি পোৱাৰ পিছত অলপ, এটিটিউড টো বেছি হৈ যায় যে।
উম, এইটো যে আমাৰ ঘ সি হেৰি, এই তাক সুধিছিলা নহয় পইচা, সি দিম বুলি কৈছি ছিলে, তাৰ পিছত উ, সি দিম বুলি কৈছিলে মানে পইচাটো খুজিছিলে তাক ইয়াৰ হাতত তিয়া, এক টকা নাইকিয়া হ'ল না। দিম বুলি ক'লে তাৰপিছত কৰিছে যাব ফোনটো চাৰ্জত দি পিনি বোলে শুই আছো বুলি কৈছে নহয়। তাৰপাছত অলপ পাছত তাৰপিছত পেহী ঘৰতে মানে বাইকৰ চাইন ডালৰ ইচপ্ৰিংটো এৰ খাই গল সেইকণতে ৰখিলো যেনিবা। তাৰপাছত তাক দেখি মানে সেইকণতে সি তা মই পাছত আহি ৰখিলাগে নহয়। মই এনে অকণমান নটিচ কৰিছো কথাটো সি নাই কৰা সেইটো কথা নটিচ।
উম উম, উম।
পাইছে নহয় আজি ভালকে দিছো তাক ধৰি লৈ।
উম।
লোকক সহায় কৰি থকা মানুহ তেনেকুৱাই হ'ব
তাকেহে।
উম। নিজৰ কথা নাভাবাকে লোকক সহায় কৰে সি।
উম।
একেই অ। বাকী ক?
টোপনিয়ে ধৰিছেগে ঔ
মইও এ শুমগে আও বিজুলী মাৰি আছে পোৰা বাহিৰত।
উম বাহিৰত আছা মানে?
বাহিৰত আছো অঁ।
মই বাহিৰলৈ যোৱাই নাই।
উম বিজুলি মাৰি আছে পোৰা বাহিৰত বৰষুণ দিব
কালি কালিও বিজুলী মাৰি আছে দেই কালি বাৰু বৰষুণ নাহিলে নেকি ন? কালিও তেনেকে বিজুলি মাৰি আছিলে।
তাকে। গৰমটো যহতে ক'তো যাবও মন নাযায়।
হুম?
গৰমটো যহতে ক'তো যাবও মন নাযায়।
ইমান গৰম পৰিছে। এ এনেকুৱা দিন ইমান গৰম পৰিবই আৰু গৰমৰ দিনত।
উম।
কঁঠাল হে খাব মন গৈছে।
মোৰ আকৌ সেই বেছিকে ঠাণ্ডা খাই দিলে আকৌ জ্বৰ চৰ হৈ যায়গৈ। ভালকে ভাল হোৱাগে নাই সেইটো।
মোৰ সেই কঁঠালহে খাব মন গৈছে।
এই গৰমত?
অঁ মই খাই ভাল পাওঁ।
কেঁচাটো ভাল লাগে বাৰু পকাটো ভাল নালাগে।
কেঁচাটো, পকাটো ভাল পাওঁ, কেঁচাটো ভাল পাওঁ।
উম।
সিদিনাখনি দৌৰিব যাওঁতে কেঁচা ভাত খা ভাত খালো বাৰু ৰাতিপুৱা তাৰপৰা অলপ অলপ ভোক লাগিছে আৰু।
উম।
তাৰপিছত যোৱা সময়ত মই কঁঠাল মানে কেঁচা কঁঠাল আৰু দুফুটা খালো। দুফুটাহে খাইছিলো মাত্ৰ তাৰপিছতে দৌৰিব নোৱাৰা থাকিলো নহয় পেটৰ বিষত।
উম গৰমো লাগি গৈছে।
পেটতটো মানে চিকুত মাৰি ধৰিছে।
উম।
মানে এই দৰাৰ আগত মানে একো খাব নালাগে পানী খালেও একো নাই মানে মানে সেইবিলাক কিবা বেলেগ বস্তুবোৰ খাব নালাগে। খালে মানে দৌৰিব নোৱাৰে আৰু পেটটো চেপি মাৰি ধৰে।
উ তাকে মোৰ মোৰ সেই তেনেকুৱা সময়ত ঠিকছে পানী খাওঁ যি তি খাই পেলাও দে।
উম হয় হায়ৈ।
উম ঠিক আছে আকৌ ফোন কৰিম।
উ উম হ'ব দিয়া।
উম।